নিচ্ছয় নিচ্ছয়।
কি কৰি আছ এতিয়া?
অলপ বাহিৰলৈ ওলাই আহিছো তুমি কি কৰি আছা?
মইো অলপ ঘৰতে অলপ কাম কাজ কৰি আছিলো, কি কৰি পচণ্ড গৰম দিছে একদম।
পানী খালা?
ভাত পানী এতিয়ালৈকে খোৱা নাই বাৰু, খাম।
অ'
অকলে থাকো যিহেতু গুৱাহাটীতে।
উম উম
বৰ্তমান কিবা নিজে বনাই নিজে খাওঁ আৰু। বা কাম চাম কৰি আছ নে, নে পঢ়ি আছা তুমি?
নাই মই পঢ়ি আছো।
পঢ়ি আছা ন, এনে কোনটো বিষয় মানে কেনেকুৱা?
মই মানে কি ক'লা বুজ পোৱা নাই?
কোনটো বিষয়ত মানে পঢ়ি আছা তুমি এতিয়া?
মই আৰ্টছ।
আৰ্টছ ন, কলা কলা শাখা ন?
কলা শাখা কলা শাখা।
অ', ভালেই মানে অ', কলা শাখাত আজিকালি বহুত ধৰণৰ বস্তু সুবিধা আছে।
অ'।
কিন্তু বাণিজ্য শাখা মানুহে বেছিকে বাচি লয়।
হয় সেইটো ভাল সেইটো, বিজ্ঞান শাখাই এই এইদুটাই মানুহে বেছিকৈ বা-বাচি লয়।
উম, কলা শাখাটোত মানুহে বেছি গুৰুত্ব নিদিয়ে, মানে কলা শাখাটো গুৰুত ৰুত্ব দিব লাগে সকলো বস্তুটো গুৰুত্ব দিব লাগে আমাৰ
হয় হয়, সকলেই যদি বাণিজ্য শাখা আৰু বা আমাৰ বিজ্ঞান শাখাতে যায়, কলা শাখাত চোন থাকিবলৈ নহয়।
উম, কাৰণ গোটেইখিনি আমাৰ গুৰুত্ব। কলা শাখাত যদি ক'বলৈ যাঁও তোমাৰ, শিক্ষা আছে। তাৰপিছত আপোনাৰ অৰ্থবিজ্ঞান আছে, তৰ্ক বিজ্ঞান দৰ্শন এইবোৰ।
সকলোবোৰে থাকৰ দৰে। কিন্তু বানিজ্য শাখাত তুমি কেৱল বাণিজ্যই পাৰিবা, বা বিজ্ঞান শাখাত তুমি বিজ্ঞানৰে বিষয়ে পাৰিবা আৰু মানে আজিকালি
হয়-হয়, উম, হয়-হয়। মোৰো বৰ্তমান এনে পঢ়া শেষ হৈছেই, এনে সৰু সুৰাকে কৰ্মৰত অৱস্থা কৰি আছো।
ভাল হে এনে তুমি, কি কাম কৰি আছা এতিয়া?
বৰ্তমান এনে ধৰি লওঁক মাজে সময়ে অলপমান, কম্পিউটাৰৰ কাম বিলাক কৰোঁ।
অ', অ'। কম্পিউটাৰ বাৰু মই বাৰু কম্পিউটাৰ কোৰ্চ লৈ আছো, মোৰ শেষ হোৱা নাই এতিয়ালৈকে।
উম, উম। এইটো কৰিব লাগে এইটো ভাল মানে কম্পিউটাৰতো শিকিলে, তোমাৰ বহুতখিনি বস্তু জনা যায়।
হয়, হয়।
তথাপি ঘৰতে বহি থাকিব নালাগে আৰু তোমাৰ যদি অলপমান এই অভিজ্ঞতা আছে কম্পিউটাৰৰ ওপৰত কাম পাই যায়। যিহেতু জানাই আজিকালি মানুহৰ মানুহ বহুত বাঢ়ি গৈছে, কাম কমি গৈ
অ', কাম কমি গৈছে।
মানে হাতৰ বিদ্যাৰ যিকোনো এটা থাকিব লাগে।
মই ভাবো যে আজিকালি আমাৰ ইয়াত, মানে চাকৰিৰ অত পিছত মানুহবোৰে বহুত দৌৰা দেখা যায়, এইটো এইটো কৰাতকে ঠিক। এনেই নৰ্মেলি অ', কোৱা-কোৱা।
মানে চাকৰিটো ধৰি লোৱা কি হৈছে চাকৰিটো সকলোৱে কৰে। চাকৰিটো তোমাৰ মানে নিজস্ব একো নাই, এইটো বেলেগৰ তুমি কৰিব লাগিব, যিটো কষ্ট কৰিবা পইচা পাবা কিন্তু তুমি নিজা কৈ যদি নিজাববীয়াকৈ কিবা যদি হাতৰবিদ্যা এটা থাকে। তুমিটো নিজাকৈ ধুনীয়াকৈ কৰিব পাৰিবা, ধৰি লওঁক আজি-আজিকালি মানুহে লাজ কৰে। মিস্ত্ৰিৰ কাম কৰিব, পাইপৰ কাম কৰিব।
আজিকালি মিস্ত্ৰি কাম পাইপৰ কাম বুলিয়ে নহয়, খেতি মানুহবোৰে খেতি কৰিবলে লাজ কৰে।
সেইটোয়ে, কিন্তু আগন্তুক ধৰি লোৱা উম, উম। আগন্তুক পাঁচবছৰ পিছত তুমি চব এই মিস্ত্ৰী যিবিলাক সৰু সুৰা কাম আছে, সেইসকলৰ বহুত
দাম বাঢ়ি যাব হয়, হয়। এইটো ঠিকেই কৈছো, আজি মিস্ত্ৰী আজি আজিকালি মিস্ত্ৰী হবলৈ সকলোৱে লাজ কৰে, কিন্তু মিস্ত্ৰী যেতিয়া মিস্ত্ৰীৰ সংখ্যা কমি যাব, তেতিয়াতো মিস্ত্ৰী ৰ দাম বাঢ়ি যাবই।
নিশ্চয়, নিশ্চয় ঠিক কথা উম,
বা আজিকালি কৃষকৰ সংখ্যা বাঢ়ি গৈছে, অ', কৃষকৰ সংখ্যা কমি গৈছে। দুদিন পাছত ব-বস্তুৰ দাম বাঢ়ি যাব, সেইদৰে উৎপাদন কমি গ'লে।
অ', ঠিকে তুমি যিহেতু কলা শাখা তুমি পাইছায়ে যে উৎপাদন কমি গ'লে বস্তু চাহিদা বৃদ্ধি পায়।
হয়, হয় এইবিলাক আমাৰ কলাশাখাত পায়েই বাৰু। এ, তুমি কি লৈ কি পঢ়িছিলা মানে এইটো বিজ্ঞান শাখাত নে, কলা শাখাত নে, বাণিজ্যিক শাখাত।
মই কলা শাখাতে লৈছিলোঁ। কলাশাখাতে মানে কি ল'লো কি মানে, ইমান ধৰি লোৱা বাণিজ্য শাখা বা বিজ্ঞান শাখাত এনেকুৱা অলপমান পঢ়া দিগদাৰো।
অ', হয় আৰু বা আমি, আমি নৰ্মেল টাইপ ন বেছি পঢ়িব পাৰাও নহয়।
হয়, আৰু মধ্যবিত্ত পৰিয়াল মই।
সেইবোৰৰ বাবে আৰু কলা শাখায়ে ভাল আৰু মোৰ মতে বা পাৰিলে ল'ব লাগে। বাৰু বিজ্ঞান শাখা বা আৰু আমাৰ বাণিজ্যিক শাখাও বেয়া নহয়।
নাই এইটো নকওঁ যে, পঢ়িব নোৱাৰাৰ কাৰণে ল'ব নোৱাৰে, কিন্তু মানুহে কষ্ট কৰিলে চব পাৰিব।
পাৰি, পাৰি, পাৰি।
কষ্ট কৰিলে সকলো বস্তুৱে পৰা যায়, নোৱাৰা একো নাই।
কিন্তু আজিকালিৰ দিনত কলা শাখাৰ সংখ্যা, কলা শাখাত ল'ৰা ছোৱালীৰ সংখ্যা কমি গৈছে। আমাৰ হায়েষ্ট হায়েষ্ট দেখা পোৱা যায়, বিজ্ঞান শাখাত ল'ৰা ছোৱালীৰ সংখ্যা বেছি।
বাৰু তুমি এতিয়া কোনখন বিদ্যালয়ত পঢ়ি আছা?
মই এই অ', বৰিম্মহা উচ্চ মাধ্যমিক শিক্ষা।
হয়, হয় আপুনি কোন ঠাই?
আহ, আমাৰ বা-বাক্সা জিলা।
অ', বাক্সা জিলা ধুনীয়া ধুনীয়াটো তোমালোকৰ ইফালেটো গছ গছনিৰে একদম ভৰপ পুৰ একদম ঠাইবিলাক।
হয়, সেইটো হয়, আমাৰ ইয়াতে প্ৰাকৃতিক সৌন্দৰ্য আছে বাৰু কিছু। এনেই তুমি উম, তুমি কত তুমি কত পঢ়া ক'ত আছা এতিয়া?
মই বৰ্তমান গুৱাহাটীৰে বাসিন্দা মই গুৱাহাটীতে থাকো বাৰু বাক্সা ফালে গৰম কেনেকুৱা পৰিছে এতিয়া?
গৰম আছে বাৰু, কিন্তু আমাৰ সেই হিচাপে আমাৰ ছাঁ-ছাঁ থকা জেগাও আছে বা কথা নাই, মই এতিয়া সেই আমাৰ ছাঁ থাকা অঞ্চলতে বহি আছোঁ।
ভালেই, ভালেই গৰমৰ পৰা উম, গৰমৰ পৰা বাচিবলৈ মানুহে বাছি গছ-গছনি যাব লাগিব, গছ-গছনি তলত থাকিলে মানে সুন্দৰ ঠাণ্ডা, ঠাণ্ডা বতাহ পায়, শীতল বতাহ পায়।
এ, তুমি বাক-বাক্সাৰ ফালে আহি পোৱা নাই নেকি?
বাক্সা ফালে মই গৈ পোৱা নাই, মই লাষ্ট মানে শেষলৈ গৈছোঁ বৰমালৈ গৈছিলোঁ।
অ', বৰমাটো বাক্সাতে পৰে ন?
বাক্সাতে পৰে, কিন্তু বাক্সাৰ ভিতৰৰ ফালে যেনেকে মুছলপুৰ হওক তলমোৰ যায় পোৱা নাই, মচলপুৰ ঠাইটো মই শুনিছো বহুত মানে খেতি বাতিৰে ভৰ ঠাই।
মুছলপুৰ নহয় আৰু আমাৰ অ' এনেই তুমি তাৰমানে মানাস মানাসতো যায় পোৱা নাই? মানাস অভয়াৰণ্য।
নাই নাই মানাসো গৈ পোৱা নাই। ভাবি আছোঁ যাম বুলি।
ভাল আহিব লাগে বহুত প্ৰাকৃতিক সুন্দৰ্যৰে ভৰপূৰ বা ভাল লাগে তাত যায়।
এবাৰ অলপ কোৱাচোন মানাহ অভয়াৰণ্যৰ মানে
সেয়ে আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ বা আমাৰ বভিন্ন তুমি যিবোৰ কিছুমান আ, মই আমাৰ সচৰত দেখা নোপোৱা গছ সেই মই তাত দেখা পাও, দেখা পাইছো যায় কিনে বা আমাৰ বিভিন্ন বা বিভিন্ন প্ৰজাতিৰ বান্দৰ তাত আছে আৰু এইফালে আমাৰ মানে আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু তুমি জালে তুমি তাত তাত যদি যোৱা ন' মানে তুমি একদিন যাই কিন্তে ঘূৰি আহিম বুলি নাযাবা আৰু।
উম।
দুদিন বা একদিন বস্তুখিনি চাবলৈ ৰখি দিবা তাৰমানে বস্তুটো একেদিনতো চব দেখা নোপোৱা ন' তুমি। একেদিনাই তুমি গোটেই জাগাটো ঘূৰিব নোৱাৰিবা। তুমি ভালদৰে চাবা। ময়ো মোৰো বিশেষ ইংকে মনত নাই আৰু মোৰ জবৰো তিনি চাৰি বছৰ মান হ'ল আৰু।
উম, উম, এইবাৰ গলে মই তোমাৰ লগত যোগাযোগ কৰিম।
অ', অ' কৰিব পাৰিবা।
তুমি যিহেতু তাৰেমানে পুৰা প্ৰকৃত বাসিন্দা, তোমাৰ তুমি ভালকে মোক মানে দেখাব পাৰিবা।
অ' হয় হয় নিশ্চয়।
কেতিয়াবা গুৱাহাটীতো আহিবা তুমি, গুৱাহীত চাব লগানো কি আছে গুৱাহাটীত খালি ডাঙৰ ডাঙৰ অট্টালিকাই। চাবা তুমি। খালি অট্টালিকাবোৰ চালে কি হ'ব? হয় হয়।
মই গুৱাহাটী যাই পোৱা নাই, আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
অ', অ'।
এনে তুমি যায় পাইছা নে? কাজি, এনে কেনে? অ' সেইটো মই শুনিছোঁ। এনে কেনেহেন কেনেধৰণৰ জা-জাগাটো?
কাজিৰঙা থানাটোত মানে তাৰ গড়ৰ কাৰণে বিখ খ্যাত প্ৰথম কথা আৰু হাতীত উঠি তুমি গোটেই কাজিৰঙাখন ভ্ৰমণ কৰিব পাৰিবা। বা গাড়ীও গাড়ীলৈ অবস্থা আছে।
তাতে থাকিব কবাৰ ব্যৱস্থা আছেনে?
থাকিব পৰা সুন্দৰ ব্যৱস্থা আছে একদম ধুনীয়া, তাতে খোৱা লোৱা থকা মেলা মানে ধু প্ৰাকৃতিকৰ মাজত তুমি থাকিব পাৰিবা। গোটেইখিনি বস্তু পোৱা যায় তাতে?
উম। থাকি পাইছা তাতে?
তাতে মই এদিন থাকিছো এদিন থাকিছো তাতে মই। হয় কাজিৰঙাতে এদিন থাকিছো মই ৰাতি। ৰাতিৰ পৰিৱেশটো আৰু ধুনীয়া তাতে থাকিলে। এটা ভয়ো থাকে লগতে লগ জীৱ জন্তু কোনোবা আহি যাব। হয় জানো? সেইটো বাৰু তেওঁলোকে ভাল ব্যৱস্থা যিসকল ব্যৱস্থাত থাকে মানুহকো মানুহবোৰ।
হয় হয়।
বাকী ঠিকেই আমাৰ অসমত ঘুৰিব লগা বহুত ঠাই আছে এনে।
অসমখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বুলি ক'ব পাৰি আৰু। আমাৰ অসম খনৰ অসম খনৰ দৰে অসমখনৰ দৰে ঠাই নাই। বুলিও ক'ব পাৰি, মানে চব বস্তুবোৰ থকা যদি অসমত
হয মানে অসমত গোটেইখিনি বস্তুৱে আছে, নথকা বস্তু
উম, পৰ্বত পাহাৰ বা আমাৰ এই তুমি ক'লাই এশিঙীয়া গঁড়, যিটো আমাৰ অসমৰ বি নাম জিলিকাই তুলিছে আৰু।
'হয়'-'হয়'
সেইটো-সেইটোতো আৰু কতো পোৱা নাযা-নাযায়েই।
সেইটো পোৱা নাযায় বুলি কব পাৰি। বৰ্তমান আৰু বিলুপ্ত হোৱাৰ আশাত আছে কাৰণ, গঁড় সমূহ মানুহ বিলাকে হত্যা কৰি আছে।
হয় হয় হয় এইটো মানে কি আজি-আজিকালি চৰকাৰে সোমাই দিছে বাৰু এইটো বহুত আইন তুলি ধৰি ৰিছে ন, দাঙি ধৰিছে ন'
উম, বাৰুঠিক আছে হ'ব, কথা পাতি ভাল লাগিল তোমাৰ লগত আজি।
ৰু ভাল লাগিল।
উম, ঠিক আছে দিয়ক, ধন্যবাদ। উম,